শুনিছা?
হেল্ল' উম ক'
তাকে মই তুমি আকৌ এই ফ্লাইঅভাৰত। আছো আছো এনেই শুই আছোঁ।
এনেই আছ'
তুমি এক অ '
ক'
এই ড্ৰাইভাৰ কথাটো তাকে ক'ম বুলি ভাবিছিলোঁ মই ভাবিছোঁ। ইমান পইচা আহিছে মই মই আকৌ বেলেগ কিবা কৈছা বুলি ভাবিছিলো।
সেইটো গোটেইটো গম নাপাওঁ সেইটো মানে। বা মেইনলি সঁচা কথা ক'ব গ'লে মানে ইমানটোলৈকে চোৱা নাই যে।
যিয়ে নহওক ইমানটো দেখিলোঁ যে আকৌ।
অ' সেইটোৱে, মানে কি জান এটা কথা এ এটা কথা কি জান আমি মানে ইমান ভিতৰলৈকে যোৱা নাছিলোঁ যে আজিলৈকে।
এইটোয়েই আমি মানে।
সেইটোৱেই কাৰণ। অ' এইবাৰহে ধৰ অলপ ইণ্টাৰেষ্ট আহিছে।
আৰু নহয় আৰু যোৱাৰ পৰা ইণ্টাৰেষ্ট নোহোৱা কথা কথাও আছিল এই আমাৰ এইটো আছিল যে।
উম উম উম সেইটো কথা।
ই থাকিলে তোৰ একো নাই ও।
সপোনতে দেখে আৰু।
অ, সেইটোৱে।
তোমাৰ এইবাৰ,
সি মানে সি মানে চব নিজকে লাগে বুজিছ তাক যে,
সঁচা কথা কৈছা?
তাক চব নিজকে লাগে। কি কৈ আছ তই?
এবাৰ নহলে বোলো অহা বছৰে হলেও পাই যাম।
সেইটোৱে কথা, মানে এতিয়াৰ পৰা তাক খপনি পুতি থাকিব লাগিব তেতিয়াহে হ'ব।
উম, আৰু এইটো সোৱাই দিম এইটো মই উম, এইটো মইতো কিবাকে হ'লে হোৱাম।
হ'ব দে, লাগিম আৰু অলপ টাইম কি আছে ন?
মই তোমাক এইটো অকণ পাৰ্চনেলি ক'ম কথাটো কেনেকে সুৱাম।
উম, হব।
লিংক লাগিবতো মেইন কথা, ফোন মাৰিম অহ, ইয়াৰ পাছতে ফোন মাৰিম ৰখা। লিংকটো লগাব লাগিব, আৰু লিংকটো লগাব লাগিব অকণ চতুৰ দিমাক দি লগাব লাগিব এনেকে নোৱাৰ চিধা চিডি।
নোৱাৰ ন, সেইটো হয়। অলপমানতো তেৰা হব লাগিব ন।
তেৰা টো হ'ব লাগিব, তেৰাতো হ'ব তেতিয়াহে তুমি কৰিব পাৰিবা।
বহুত বেছি মানে তই হেৰি হৈ থাকিলে নাপাবি একো।
বেছি চিধা হ'লে চিধা হৈ গৈয়ে থাকিবা।
একো লাভ নাই অ, একো লাভ নাই সঁচা কথা ক'ব গলে। অ, সেইটোৱেই বেলেগ কথা একো নাই।
সেতু টোপনি নাই আহা।
সঁচা নে?
টোপনি আহিছিলে এইবিলাক কথা শুনি ফাটি গ'ল বুইছা।
হয়।
উম, এতিয়া মই মাথা মাৰি আছো কেনেকে কি কৰিব পাৰি।
তই চাগে ভাবিছ এইটো কেনেকে হব পাৰে নে?
উম, সেইটো মুদ নহয় হ'ব পাৰে বুলি জানিছিলো, মানে কিন্তু এনেককা এটা ডাঙৰ মানে এন জি অ' টিম হ'ব বুলি জনা নাছিলোঁ।
অ, সেইটো হয় বাৰু সেইটো বাৰু ময়ো কব লৈছিলোঁ মিছা নকওঁ দেই।
মই ভাবিছিলো কি এই দুই তিনটা মাজতে চলাই আছে।
উম, উম, মানে উ মেইন কথাটো কি জান? কাৰণ আমি ইমান মানে ডিপলি সোমাই যোৱা নাছিলোঁ যে সেইটো কাৰণেও।
উম, আচলতে হয় আমাৰ এটা কথা ভুল বুজি জানা এটা তুমি যদি বিজনেছ কৰিব চোৱা নহয়।
অ',
মানে? কৰিব পাৰিবা তোমাৰ টকা হ'লে তুমি অকলে উঠাব পাৰিবা কিন্তু টকা নহলে দুই তিনিটা হ'লেও লাগিব তোমাৰ হাতত।
লাগিবই।
মানুহ।
মানে মেইন কথাটো কি জান। মই, মই মানে এনেকে ভাবোঁ? পিছে যদি তোৰ টকা নাই তেতিয়াাহলে তই দুই চাৰিটা লগত লৈ ল।
হয়ক
যদি টকা আ' তেতিয়'হলে অকলোৱ এটা বিজনেছ এটা কৰিছ তাত কোনো ক'বলগীয়া নাই, কোনো কওঁত মানুহ নাই হয়নে নহয়।
সেইটো, এইটেই কথা।
মোৰ কথাটো সেইটো কিন্তু যদি নাই তেতিয়াহ'লেটো মানুহ চানুহ দুটামান লগত লৈ পেলাই বিজনেছটো আগবঢ়াই নে ন।
এইটোৱে কথা এইটো মানে
তইও আগ -আগবাঢ়িলি লগতে তোৰ লগত যোন দুটা আছে সেইমান দুটাও ধৰ কিবা এটাতো সহায় হ'ল।
সেইটো -সেইটো কথা সেইটোৱে।
ন'?
উম, আৰু মানে কি জানা মই এটা কথা বুজি নাই পোৱা
অ',
এইটো কাম মানে এইটো কাম ধৰি লও যোনটো কাম যিয় কামটো চেইঞ্জটো কিয় নাই হোৱা জানা এতিয়া আমাৰ এন জি অ মেনে- মেনেজাৰটো হৈ আছে। আজি দুবছৰ, তিনি বছৰ হয়নে? ত' মানে সিয়ে টেণ্ডাৰ মাৰি-সিয়ে টণ্ডাৰ মাৰি পাই আছে বস্তুটো।
অ, সেইটো হয়।
অ, আৰু সেইটো আৰু এটা কথা সেইটো তোমাৰ লিংক নহলে তুমি সেইটো নোৱাৰা কেতিয়াও কৰিব।
আছে কিন্তু মানে ত' সেইটো নাপাই বিগ ইমান সহজে।
ইমান সহজে নাপাম।
তাৰ কাৰণে কিবা এটা অকমান চতুৰ ডিমাগ এটা লগাব লাগিব আৰু।
এইটোয়েটো লগাম বাৰু
ন?
লগাম এইটো লগাম টো মই কম তোমাক কেনেকে লগাম।
অ, তমোক এনেই তোৰ তোৰনো কিনো ভাবিছ তই সেইটোকে মোক কৈ চাবিচোন প্ৰথমে।
অ, হয় নে নহয় চাবা ব হয় অহ, কৰিব পাই নে নোৱাই হয় নে নহয়?
যদি তো বোলে আৰু নাই তোৰ কথাটো একদম ৰাইট তেতিয়াহ'লেতো আৰু আগবাঢ়িব লাগে।
উম।
গম পাইছানে?
সেইটো- সেইটো এইটোকথা মানে কথাবিলাক কথাবিলাক তোমাক ভালকে ক'ব লাগিব তেতিয়াহে হব মে -মানে বুজি পাব লাগিব যেনে মোৰ মই কি কব বিচাৰিছোঁ
অ, তইনো কি ভাবি আছ মইতো গম পোৱা নাই ন?
গম পোৱা নাই ক'লেও তুমি এইটো বুজি পাব লাগিব যাতে অ, ই এইটো কৈছে।
গম পাইছোঁ- গম পাইছোঁ যি নহওক
কথাটোতো উত্থাপনটো কৰিব লাগিব ন' কোনোবাই?
সেই কিবা এটাটো হ'লও আইডিয়া এটা বনাবই লাগিব।
সেইটোৱে -সেইটোৱে ইমানখিনিৰ পৰা য যি ইমান খিনি উঠিব পাৰিছোৱে ন?
হম, উম,
কষ্ট কৰিব লাগিব খালী।
সেইটোৱে।
মেইন কথাটো সেইটো। বাকি কি ঘৰৰ মানুহ শুলে নেকি?
উম -উম
চব টোপনি?
টোপনি- টোপনি।
আজি তই কি ফিল্ম চাবিনে?
যদি শেষ হয় ফিল্ম চাম নহ'লে আৰু কি হ'ব আৰু কৰি থাকিব লাগিব।
তাকেতো, কামটো পিছুৱাই দিব নোৱাৰোঁ ন' যিমান যি হলেও।
উম, এইয়াই মানে কি ভাবিছো মই আজিয়ে কমপ্লিট কৰো আৰু আমনি লাগি গৈছে।
সেইটো হয়ও, মিছা নকওঁ ম মানে এইয়ে, কোনোবা টাইমত মানে আমনি লাগে আকৌ ন?
লাগে লাগে অ, কি ক'ম অ,
মানে এনেকুৱা লাগে, ধেৎ চালা অলপমান শুব পৰা হয়।
অ', মানে
বা ফিল্ম শ্লিম এখন চা মানে ফিল্ম শ্লিম এখন চাই পেলাই মানে মাইণ্ডটোকে অকণমান ফ্ৰেছ কৰি ল'লোঁ হয় ন?
উম, মোৰ মানে অক-অকণো তুমি মানে হেৰি কৰিবই নোৱাৰা, কিবা এটা তুমি ধৰি লোৱা অকণমানকে গেপ দি দিয়া একবেলা যদি তুমি নোচোৱা কিবা এটা গ্ৰুপত তোমাৰ মেছেজ দি দিব।
নহয় মানে নহয় মেইন কথা কি জানোঁ এই, একবেলা কাম নকৰিলে কামডাল বাঢ়ি যায়।
অ', সেইটোৱেই বেয়া।
আকৌ যেতিয়া ওচৰে পাঁজৰে তোৰ লগৰবিলাক দেখিবি চবেই বোলে কামটো আগবঢ়াই আছে তোৰহে হোৱা নাই তেতিয়া আৰু মানে খং উঠে স্পীড, বঢ়াই দিব মন যায়।
সঁচা একদম মানে, এনেকা লাগে যেনে
সে, এ যা কষ্ট হ'লেও কৰিয়ে থাকিম ধৰ তেনেকুৱা।
গম পাইছানে?
এতিয়া ধৰি লও যেনেকে কথা অথনি ধৰি লও আমি যোনটো, দু এঘন্টা এ আমি পাতিলোঁ। আধা ঘণ্টা আধা ঘণ্টা।
অ',
আজিতো কৰিব মনে নাছিলে মোৰ, তাৰছত বোলো না। নাই কৰি দিয়ে, তাৰ মাজতেতো টাইম উলিয়া হলেও কৰিছ
এ মানে কি জানো একচুৱেলি টাইম উতিয়াও বুলি ক'লে যে ওলাই গম পাও নে, আমি এতিয়া নিজেই গম পাইছোঁ নহয়।
ওলাই ওলাই বহুত ওলাই অ, বাপৰে।
ত' কথাটো হ'ল মানে কি টাইমটো উলিয়াব জানিব লাগিব। সেইটোহে মেইন কথা।
টাইমিংটো
অ', দেচোন বাৰু, কালি যদি এটা বস্তু যদি কামটো আমাৰ সমাপ্ত হৈ যাইগৈ। অলপমান আমাৰ হেডয়েকবিলাক কমি যাবগৈ আৰু।
কমিব কমিব তেতিয়া মানে কি, অকমান, হেৰি মানে নেটৰ অকমান, হেৰিটো কমিব আৰু।
অ',
মানে ধৰি লওঁ দিগদাৰী দি গ'ল দিগ-দিগদাৰী দি যোনটো দিয়ে।
দিগদাৰটো কমি যাব, তাৰপিছত মানে কাম বিলাক অলপমান কম-কম আৰু সৰু-সৰু কাম।
সৰু-সৰু কাম।
সেইখিনি কাৰণে মানে ইমান লড লৈ থাকিব নালাগে গম পাইছ নে?
নালাগে তোমাৰ মানে ধৰিলোঁ, ইমান টেনচন নাথাকে কৰি থাকিলে হ'ল।
হা, এই লদ ল'বলগীয়া হয় তোমাৰ এই আমাৰ এইটো কামৰ কাৰণে এই শিল বালি যে এইখিনি।
ক'ৰ পৰা গোটাবি, কি কথা, কি বতৰা মানে। এ বহুত ধৰণৰ কথা আছে।
উম, পেলাবলো মানুহ আছেই।
আকৌ পেলাবলৈ মানুহ আছে, সেইটোৱে।
বল দিয়া
মানে কেতিয়াবা এনেকুৱা লাগে টেণ্ডাৰ নাথাকিলে মনটো বেয়া লাগি থাকে আকৌ টেণ্ডাৰ বহুত বাঢ়ি গলেওঁ আ আকৌ ল'ড ল'ব নোৱাৰি ন'।
একদম ঠিক কথা কৈছা বুইছা নে।
তোৰ ধৰ কেতিয়াবা এনেকুৱা লাগিব এ উম, টেণ্ডাৰ নাই, কেতিয়াবা এনেকুৱা লাগিব যে ধেত চাল্লা টেণ্ডাৰ থাক ইও মানে বহুত বেছি হৈ গৈছে নেকি ল'ডটো।
উম, এইটো আমি টেণ্ডাৰটো যোৱাৰ পাছতে বুজি পাম বুইছা।
অ, সেইটো হয় কিন্তু। সেইটো যোৱাৰ পিছতে বুজি পাম, এতিয়া বুজি নাপাম।
তেতিয়া ৰিয়েলাইজ কৰিম যে আৰু কেইটামান যদি গাড়ী কেইখনমান কিনিব পাৰিলোঁ হয়।
অ', অ', সেইটো হয় অ, তই তই -তই পিটমেন পেদ্ৰ খনযে তোক কৈছিলো, তই চালি নে নাই চোৱাতো ন?
নাই -নাই -নাই, এই মই তোমাৰ এইখনেকে কি এইখন কি ফিল্ম এইখনেই চাব পৰা নাই, টাইমেই পোৱা নাই।
মই তোক কওঁ, তাত এ মানে কি হ'ল তোৰ যোনটো এটা চিন দেখাই দেই এটি-এম, মানে চুৰ কৰিবলৈ যায় তেনেকে চুৰ কৰে গাড়ীদি টানি পেলাই। সেইখন চিনেমাখন চাই হবলা, তোৰ আজি এটা ভিডিঅ' দেখিছো অৰিজিনেলি তেনেকৈ কৰিছে, বেছৰ এ-টি-এম।
কি কোৱা?
থাৰ লৈ গৈছে থাৰ লৈ গৈ পেলাই টানি আনিছে চালা, গোটেই এ চি এ-টি-এম মেচিনডাল। সঁচা ঘটনা।
চিম, তই মানে, তই যেতিয়া ৱেব চিৰিজখন চাবি তেতিয়া গম পাবি যে অ, হয়তো কথা মানে এটি এম কেনেকে টানি আনে।
উম।
ছেম তোৰ থাৰ খন দি চালা এটি-এম এটা উঠাই লৈ গুচি গ'ল।
কি কোৱা?
উম।
এ চাব লাগিব ৰখা চিনেমাবিলাক, তুমি যোনবিলাক কৈ আছা। ৱাইফাইটো লগাই লওঁ।
অ' তেতিয়া চাবলো ভাল পাবি।
চিনেমা চাই ঠিক কৰি দিম তেতিয়া।
হাহ ৱাইফাইটো লগোৱাৰ পিছত ভাল পাবি চাই পেলাই।
উম সেইটো লগোৱাৰ পিছত চাই ভালেই বাৰু।
খালি কেতিয়াহে আৰু মানুহকেইটাক সেইটোহে কথা ন।
অ সেইটো এটা কথা, কাই পোৰহিলে মানে আহিম আহিব চাগে।
আহিব লাগে বাৰু কাৰণ, সিহঁতৰ টকাৰ কথা আছে নহয়। তোৰ পাটো টকা তিনি হাজাৰ পাব না।
সেইটোৱে, আকৌ কাইলৈও আহি যাব, কাইলৈও কিজানি আহি যায়।
পিছবেলালো আহি যাবও পাৰে